ক, এই পথাৰত চাহ দি পিনে ৰুটি বনালো ৰুটি বনাই চাহ দিবলৈ গ'লো চাহ দি এতিয়া আকৌ, চাহ খাই হে নো চাহ বনাই আছিল তাৰ চত পথাৰলৈ যাম।
অ,
আহিবি নি তই।
এ মই ভাত বনাবলে লৈছো হে।
অ ধুনু গ'লগে নি।
ধুনু গ'লগে বাও নাই তাৰপিছতে ভাত বনোৱা পাল পৰিছে মোৰ।
মা, অ কি বনাইছ। হা,
কলডিল অক কলডিল কাটিবলৈ লৈছো কাটিবই,
অ'। মই ভাত হেৰি কোমোৰা আলু দালি এনেকে মিক্স চব্জি এখন বনাম তাৰ পিছত পটল আলু ল কাটি থৈছোঁ ভাজিম আৰু দিম আনিব কৈছো পাপাক সেয়াই হয় অ', তেনেকে দিম ৰোৱনীয়ে লাগিছে যে আজি।
অ'।
যাম চাগে এটা লাভ পাত কথা এটা আ আজি কম পিত চালে নাযাওঁ দে টাইম নিমিলিব গৈ।
কি কৈছ।
কম্পিউটাৰ ক্লাছলৈ নাযাও গে কোয় সেয়া ক্লাছলৈ যাব দিব আমি সতীয়া
আজি দেওবাৰ নহয় জানোঁ ভাওনা কেই তাৰিখে সোতৰ তাৰিখে নেকি।
এ বাৰ তাৰিখে ডেট ফিক্স কৰিব সিঁঠন।
আজি দেখোন বাৰ তাৰিখ।
অ', কৰিবহে মানে।
অ'।
আমাৰ মণিৰাম আহিব পাৰিবহোনে।
অ'।
নাই।
ভাও ভাওনা এখন নে দুখন?
এখনেই পাতিব এতিয়া ল'ৰা ছোৱালীয়ে নাই ভাওনা পাতিবলৈ এখন
অ'।
হেৰি এবাৰ ডাঙৰ খিনিক ভাও নিদিয়ে বোলে। হেৰিয় অ'ত যোনী খিনি আছে একেবাৰে টিলিক
উম সেইটোও হয়।
মা আজি ৰাতিপুৱাৰ পৰা দাকঘৰ একাউন্টটো চলা নাই নহয় গ'ম পাৱ নে।
কেলে বা।
মাথাটো বেয়া হৈ গৈছে ধুনীয়াও সেই তাইৰ ভাগৰ আছে। পাঁচশ টকা এতিয়া খুচুৰা নহয় নাই দোকানখননত মোৰ মাই দিবলৈ ক'লে ৰখি আছো। কেতিয়াবা নোযোৱা হ'ল নহয় পৈচা।
নেটৰ কিবা প্ৰব্লেম হৈ আছে চাগে।
অ', এতিয়া দেউতাই কৈছে পইচা মাৰি দিবলৈ পইচাই যাব পৰা নাই।
উ নেটৰ প্ৰব্লেম হৈ আছে।
তাৰপিছতে
ধুনুৱা ভাত খাই গ'ল নে তলপ ধুনুৱে ভাত খাই গ'লনে?
হয় নাই খোৱা।
অ'। অ', সিহঁতৰ বাহত পালেগে চাগে।
পালেগে এতিয়া হোটেলত গা-পা ধুই হেৰি কৰি আছে।
অ', অ'।
ফোন কৰিছিলে ৰাতি অ', ৰাতিপুৱা। কালিবাৰ ৰাতি মই ৰখিয়ে আছিলোঁ নেট এচিটো অ'ন হৈ থাকিলে হেই এইটো কি বুলি কয় টোপনি গুচি গ'ল নহয়।
অ', মোৰ কালি ইমান ভাগৰ লাগিছে। পথাৰলৈ গ'লো তাৰপিছত আকৌ এইবোৰ ওলাই গলো যে। বেলেগ ভাগৰ লাগিছে। তাৰপৰা বৰষুণ দিলে। বৰষুণ দিওটে টোপনিয়ে গ'লগে আও।
মই তু বা হা বোলো এতিয়া বাৰটা বজিব এতিয়া কি ফোন কৰিম আৰু বোলো।
উম বাৰতা বজাত মই টোপনি লাল কাল।
মোৰ তেতিয়া সেই পেছাব কৰিবলৈ খা পাইছিলো।
অৱ।
এতিয়াহে মই দেখিছো নহয়, মই গমেই নাপাওঁ। টোপনিয় গুচি গ'ল। সেইটো নহয় কি মেছেজ ভয়চ দি থৈইছিলি!
উম, আগতে ডি এলত এড কৰা মানুহ বেছি মানে খুব বেছি কম থাকে ডি এল এড বি এড এতিয়া আজি নে কালি ডি এল
আজিয়ে আছে সেই ডি এড বি এডৰৰ ডি এডডৰ পৰীক্ষা।
অৱ সেইকাৰণে নেট চাগে বহুত চলৌ হৈ আছে।
অ আজি দি এ লেটৰ পৰীক্ষা জানা চোন চুমিও দিবলৈ গৈছে।
চুম চুমি ডি এ লেট কৰিব নেকি? অৱ।
এণ্টেন্ঞ্চ আছে আজি।
অৱ।
ভাবিছো যে ৰাতিপুৱা পৰা নেটটো সেইকাৰণে ইমান শ্ল' মাৰিছে আকৌ।
তাকেই সেইকাৰণে তাৰপিছত এনেকুৱা ল'ৰা ছোৱালী এনেকুৱা ল'ৰা ছোৱালী নহয়। বা ইমান চুকা চুকা লৰা-ছোৱালী হৈ গ'ল অ পৃথিৱীত।
সঁচাকে সেইকাৰণে আজিকালি চাকৰি কম ল'ৰা ছোৱালী বেছি।
উম চাকৰি মানে চব চোকা চোকা আগতে টো টেন পাছ কৰিলে এইট পাছ কৰিলে মাষ্টাৰ চাকৰি কিবা চাকৰিত ঢেই চাকৰি মানে আও।
এ ৰহচোন এই শান্তি বাই বোৱাৰীয়েকে যে চাকৰি পাল গম পাৱ না চৰকাৰী চাকৰি।
কেলে কিহৰ কাৰণে?
তেহেঁতৰ বোলে হেই এইখন যে আছিলে যে এইখন কি? বেজি চেজি যে দিয়ে এইখন! চাপচেণ্টাৰ সেটো সিহঁতৰ মাটিত আছিলে হেনো।
অৱ।
তাৰপাছতে তাৰ পঢ়া-শুনা নাই নহয় মানে যাৰ যোনটো যোগ্যতা আছে, সেইটো যোগ্যতাত চাকৰি দিছে। তাই বাইছ হাজাৰ টকাৰ ফুৰ্টগেটৰ চাকৰি পাইছে।
বা।
একো পঢ়া একো তাই গমেই নাপায় তাইৰ নামত যে চাকৰি হৈ আহিছে বুলি।
কেনেকে পালে অ' ইমান কপাল ভাল নে।
সঁচাকে কপাল ভালে চাকৰিতটো হেনো হয় আছিলে কলিয়া ঘৈণীয়েকৰ নামত।
অৱ।
তাৰ পা কলিয়া ঘৈনীয়েকেতু তাই বিশছ বছৰ হোৱা এনে বহুত মানে বহুত দিনকে এটা চাকৰি কৰিব পালেঁতেন ত' আকৌ কলিয়াৰ লগত কাজিয়া কৰি হেনো ঘৰলে গ'লগে।
উম।
মই সেইটো কাৰণে কলিয়াৰ মাকৰ নামত আহি গল চাকৰিতটো।
কলিয়া কলিয়াই টম টম চলাটো নে?
অৱ।
উম।
ভাবচোন ইমান কপালখন ভাল চা।
এতিয়া আগতে মাটি হাজিৰা ৰৈ এতিয়া হাজিৰা হাজিৰা নাহিব নাহে আৰু।
নাহে আৰু বাইশ হাজ তকা দৰমহা পাব আকৌ পেঞ্চনো পাব আকৌ দৰমহা বাঢ়িবও বোলে।
বা ইমান কপাল ভাল নে।
চাল লা লোকে পঢ়া শুনা কৰি ফৰ্থ গ্ৰেডৰ চাকৰি এটা নাপায়।
তাকেতো আজিকালি স্কুলত চকীদাৰ কৰিবৰ কাৰণেও কিমান পঢ়িব লাগে।
সঁচাকে চকিদা কৰিবতো আজিকালি কিমান পঢ়িব লাগ তাই গমেই নাপায় তাইৰ নামাজতে চাকৰি হৈ আহিছে।
বা ইমান মানে কেনেকে মানে অ'। ইমান কপাল ভাল মানু ইমান কপাল ভাল মানহ।
অ' ইমান কপালখন ভাল বাকলি আমা।
মই আগতে এ চাব চেণ্টাৰ এটা বহাই দিওঁ নি। আমাৰ আগফালে মাটিকনা চাব চেণ্টাৰ এটা বহাই দিও নি।
উম, সিহটোক চৰকাৰে হ'ব লাগিব নহয় চৰকাৰে হেৰি দিব লাগিব নহয় একতো।
উম, সেইবুলিয়ে নপঢ়া কেনেককে লাগিব আৰু কি কাম কৰিব নু চাব চেণ্টাৰত।
ফ'ৰ্থ গ্ৰেডৰহে যদি কোনোবাই হেনো। হেৰি থকা চাব চেণ্টাৰ থকা মানুহৰ ঘৰ যদি কোনোবাই নাৰ্ছ কৰি আছে তাত। কৰিতটো পাৰমানেন্ট কৰি দিব সেনেকে কৰি দিছে হেনো। তাই ভকৌ এতিয়া এই আকৌ পঢ়া শুনা নাই যে ফৰ্থ গেটৰহে আৰু হেৰি ফৰ্থ গেটে দি দিলে।
এ ফটগেটৰটো পঢ়িব লাগিব গম পাহঁতই পঢ়া শুনা নাই বুলি নকবি। খুব বেছি হায়াই ছেকেণ্ডেৰী পাছ লাগিবই।
এ নহয় এ এহেটা মাটি জা মাটিত আছে তাক দিছে চাকৰিটো তেনেকে।
অঁ।
লোকেচোন। অ' চোৱা চিতা কৰিব ঘৰ চৰ খোৱা সেইবোৰ হে।
উম।
কিনো লোকচানতটো আছে ভাবিছা।
তাকে।
অ', কিনো লোকচানটো হ'ব। লোকে পঢ়ি।
আজিকালি উম', মানে ডিএ লেটৰ মই কেনেকে। ডিব্ৰুগড় ডিব্ৰুগড় ইউনিভাৰ্চিটিটো হৈছে নহয় এাৰৰা ওপৰৰ পৰা দেখুৱাইছে এনেকৈ। উপ পা হেনেকে ভিডিঅ' কৰিছে এনেুৱা ল'ৰা -ছোৱালী নহয় মেটিকৰীক্ষা দিয়া নিচিনা ল'ৰা- ছোৱালী।
অ', আজি সেইকাৰণে নেটটো শ্ল' মাৰি আছে মই ভাবিছো ৰাতিপুৱাৰ পৰা নেট টো কেলে শ্ল' মাৰিছে। আছে।
উম,।
আমাৰ চুম চুমিয়ও দিবলৈ গৈছে পৰীক্ষা তাত লখিমপুৰত লখিমপুৰ।
অ।
প্ৰাইভেটত দিব।
প্ৰাইভেট নে গভমেণ্ট?
যদি এইটো এনট্ৰেঞ্চে।
অ।
এনট্ৰেন্ঞ্চত যদি পাছ কৰে তেতিয়াহ'লে চৰকাৰী হ'ব চাগে দেই। মানে এইটো চেমিগমেন্ট হে মানে। চৰকাৰীও নহয় আধা চৰকাৰী আধা বেচৰকাৰী
চৰকাৰী হলে মানে বেছি পইচা নালাগে কিন্তু প্ৰাইভেটত কৰিলে ধেৰ পইচা লাগে
এই ধেৰ পইচা লাগিব এডমিশ্যনৰ বাবে ধেৰ লাগিব পাই
উম পঁইত্ৰিশ হাজাৰ হেনো প্ৰাইভেটত
উম চাকৰি হেত গৈছো কপাল ভাল হেট চবৰে
উম
আকৌ বোলে এতিয়া গাখিৰ নিখীৱাও আমাৰ কালি গৰু পোৱালি মুকলি হয় গাখীৰ চাখীৰ খাই আজৰী
তহঁতৰ গাখীৰো আছে
গাখীৰ আছে
অ
পোৱালি মুকল খালে কালি ৰাতি
উম উম
কি
তাকে সোমালে পানী অ আহিলে পানী আহিলে পানী হা ভৰালো ভৰালো কি কছ
অকমান দেৰিকে বোলো ফোন এটা কৰিবি
মই দেৰিকে এতিয়া মানে পথাৰলে যাম পথাৰপা আহি গা ধুলো বাৰু পথাৰপা আহি ভাত বনাম তেতিয়া ফোন কৰিব পাৰিম আৰু
অঁ
এতিয়া পথাৰলে যাম বৰষুণ দিছে পথাৰলে অকনমান থাকুংগে কিহ পাবা
অই যা কোলা ঘৰে বেকা কৰি দিলে এইটোৱে
আমাৰ আকৌ এইবোৰ চাৰভাৰ কৰিব দিছেতো মাথাটোহে গৰম হৈ গৈছে আকৌ এতিয়া মানে হেৰিলৈ যাবগৈ লাগিব পঞ্চায়ততে যাবগে লাগিব
অ তহঁতৰ সেয়া কেতিয়া কেই তাৰিখৰপা দিছে নো?
এ তাৰিখ দিয়া নাই মুঠতে দহ দিন মান দহ দিন দচ দিন পোন্ধৰ দিন মানে যেই দিনেই হওক মুঠতে ছঘন্টাকে দচখন ৰিপদ বনাবলে দিছে
এ ৰাম
পি পিপিটি বনাব দিছে
ধুনীয়া ধুনীয়া বনাই থাক
মাথাটো গৰম হৈ গৈছে মোৰ ঘৰতে লিখি থাকিবলে এতিয়া মানে লিখিবলৈ মন নাযায় অ এইবোৰ পৰীক্ষা চৰীখা শিক্ষা দিয়াৰ পিছত চব আজৰি হোৱাৰ পিছত আকৌ এইবিলাক কৰিবলৈ মন নাযায় আৰু আমাৰ আমাৰ ইউনিভাৰ্চিটি খন অকমান পগলা ইউনিভাৰ্চিটি
সঁচাকে তহত ৰিজাল্টটো দিব খেলি মেলিকে চব
চব মানে চব নিজৰ নিজৰ ইচ্ছা মতে চব কৰি থাকে আৰু
অ চব খেলি মেলিকে দিব আমাৰ যে যোৱা বাৰ কিমান দৰ হেৰি মানে ফৰটি ৱান পালে পাছ নহয় জানো ফৰটি চিক্স পোৱাৰ পিছতো বেগ লগাই লগাই দিছে।
সেইবোৰ থিয়ৰি লগাইছে আৰু প্ৰেকটিকেল লগাইছে থিয়ৰৰি লগাইছে আকৌ মানে এটেডেঞ্চৰ জহত লগাইছে আকৌ।
কিমানৰ বেগ লগাই লগাই দিছে নহয় হিমাশ্ৰী যে হিমাশ্ৰী যে ক্লাছ চাল্স খতিও নকৰে দেখোন। তাইক
নহয় এইবোৰ এটেডেঞ্চ কিবা কিবি পাতে মানে উম যোনবিলাকে হেৰিবলাকৰ পৰা দিয়ে। থিয়ৰী থিয়ৰী নহয় প্ৰেক্টিকেল।
প্ৰেক্টিকেলতহে লগাব চাগে। আনকি মেকআপৰ পৰীক্ষাতো বেগ লগাই দিছা লাগে নে ভাবচোন। মেকআপৰ পৰীক্ষাতো বেগ লগাইছে আমালোকৰ কিমান বেগ লাগছে মেকআপৰ পৰীক্ষাত।
মেকাপো লয়নে?
অ আমাৰ আছে নহয় মেকআপ। এ মানে এচ চি চিটো আমাৰ চিলেকচন কৰিব দিয়ে। এ নহয়। থা ফ'ৰ্থ চেমিষ্টাৰত আমাৰাকে থাৰ চেমিষ্টাৰলেকে আছিলে যে, তাত। লগাই দিছে থাৰড চেমিষ্টাৰত বেগ লগা খিন ফিফতহে দিব পাৰিব।
অঁ'
কিমানৰ লাগি আছে?
এইবাৰ মোৰ লাগিব মই গম পাইছো।
হ'লও মেকআপৰ পৰীক্ষাত বেগ লগা দেখি চবে আচৰিত হয় গৈছে।
এবাৰ মোৰ ফাৰ্ষ্ট পেপাৰত লাগিব। অ কি এই ৰিচাৰ্চ পেপাৰ এখনত লাগিব।
অ আমাৰ এইবাৰহে আছে ৰিচাৰ্চ পেপাবোৰ।
উম মোৰ এইবাৰ এখনত লাগিলে আৰু মই আৰু লাগি যাব আৰু। এতিয়া ত' ফাৰ্ষ্ট চেমে মানে ছেকেণ্ড থাৰ্ডলৈকে ফ'ৰ্থলৈকে ঠিকেই আছে কিন্তু ফিফ আৰু ছিক্স যদি তই এনেকে বেগ লগাও নহয়। ধৰিল মাৰ্কটো কমি কমি আহি থাকিব।
উম।
মানে সেইকেইটাত পইন্ট উঠাব লাগে দুটা চেমিষ্টাৰ।
তোৰ তিনিটা চেমিষ্টাৰ মিলাই কিমান আহিছিলে পাৰ্চেন্টেজ।
তিনিটা চেমিষ্টাৰ নিদিয়ে নহয় এটা চেমিষ্টাৰকেহে দিয়ে। মই এটা চছেভেন আহিছিলে আহ।
এই থাৰ্ড চ্মিষ্টাৰ মাৰ্কশিটখনৰ চাইডত চাবি আহি গৈছে তিনিটা চেমষ্টাৰ ম পাৰ্চেন্টেজ টো। মানে পইণ্টো অঁ' আহিছে।
মই এখন এখনকে চাওঁ আৰু এখনতে উলিয়াবই লাগে মোৰ কাম এটা আছে।
এ এখন এখনকে থাৰ্ড চেমিষ্টাৰ যে যোনখন মাৰ্কশ্বিট যে দিছিলে মোবাইলত। কলেজলেতো নিদিয়াই হ'ল মাৰ্কশ্বিট।
কলেজত আজিলৈকে মাৰ্কশ্বিট লৈ পোৱা নাই।
আ অহাই নাই আমাক।